অঁ।
তুমি মানে, তুমি বুলি কলে কমফৰ্টেবল হয় ন?
অঁ-অঁ কোৱা!
উম ঠিক আছে।
নহয় মই মধুস্মিতা বুলি এজনী আছে, তাই টাস্ক কমপিলিট কৰাই আছিলো।
অঁ-অঁ।
সেইকাৰণে মানে লেট হৈ গৈছে।
আচ্ছা আচ্ছা, মই চবকে চিনি নাপাওঁ
আচ্ছা।
মই আজিলৈকে কাৰো লগত পাতা নাই, গ্ৰুপৰ
টাস্ক কৰা নাই নি এটা এতিয়ালৈকে?
হ'ল, কিন্তু মই, মই চিষ্টাৰ আৰু এনেকে পাতা আমি।
অঁ। ঠিকেই আছে। চব পিনে, চব পিনে পাতিব লাগিব, তেতিয় নে কমপ্লিট হ'ব।
তাকে জানো, আৰু মোৰ বাৰু ফিফটিন হ'বলে হ'ল।
বাহ বহত হৈ গ'ল দেখোন।
তোমালোকৰ হোৱা নাই নেকি?
মোৰ পাঁচটা কমপ্লিটেই হোৱা নাই প্ৰথম পাঁচটা, এইটো তোমাৰ এতিয়া কল কৰিছোঁ, এইটো ফিফট নম্বৰ, এইটো কমপ্লিট হ'ব, তাৰপিছত বাকী তাকচ আহিব।
উম, কিন্তু আমাৰ পলিচত আচলতে এইপটোৰ কথা পাতিবলে ন তি মানা কৰিছে। ফোন কৰোতে পলিচিত বোলো মানা আছে ন হা মানে বেছিক ডিকেইচত যাবতে
না এইবোৰ একো নাই এইবোৰ একো নাই
আচ্ছা আচ্ছা অম মই পঢ়িছিলো যে তেতিয়া
কোন হয় মোৰ লগতে কাম কৰে
মনিচা আচ্ছা আচ্ছা
উম
আচ্ছা তুমিও তাতে কৰা নেকি
উম হু হু
মানে কি হৰ কামৰ কথা কলা
আমাৰ স্কুলৰ চাৰ্ভে এটা চলি আছিলে
অ অ অ
মইতো এনে বেংকত কৰোঁ জব সেইকাৰণে টাইম নাপাওঁ মানে টাস্ক কমপ্লিট কৰিবলে কালি ফোন কৰি কৈছে টাস্ক কমপ্লিট কৰিলে দাদা মই কৈছোঁ কৰা নাই
আচা আচ্ছা নহয় মই মানে বহুত এসপ্তাহ আগৰ এসপ্তাহ বেছি হ'ল চাগে চলাই আছো ন মানে ডেইলি হৈয়ে যায় আৰু কি হয় মানে নেৰ্মেল কল কৰা আমি এনেঅ ভন্টিয়ে মই মানে এনেকে পতাই হয় ন ডেইলি কথা ত মানে তাইৰে কল কৰাতকে মানে এনেকে ইয়াতে কৰি দিয়া আৰু এনেকে কৰণত
উম
ত তেনেকে চলি যাই
ঠিকে আছে মোক পঢ়ি আছা নে জব কৰি আছা
এ পঢ়ি আছো এ পি এছ চি কচিং কৰি আছো
কিহৰ
এ পি এছ চি
কত কৰি আছে
এছ পি এমত
এছ পি এম আচ্ছা মই কচিং কৰা হয় তোমাৰ এই মাহিন্দ্ৰাছ মাহিন্দ্ৰাছ কচিং
এম পি এছ চি ৰে
এ পি এছ চি না মই এছ এছ চি কৰা বেংকিং কৰা ৰেইলৱে কৰা চিন্তা কৰা
আচ্ছা
মই মহাহিন্দ্ৰা চত কৰা পিছ ম মাইণ্ডা চব কৰাছ
আচ্ছা আচ্ছা ক'ত থাকা গুৱাহাটীতেনে
মোৰ ঘৰ যোৰহাট থাকো গুৱাহাটী
আচ্ছা আচ্ছা
উম
খবৰ খাতি ভাল
খবৰ খাতি আৰু কি আৰু প্ৰেছাৰ কামৰ প্ৰেচাৰ
উম বেংকৰ যুগতো টাৰ্গেট থাকে
অ কেলে নেথাকিব প্ৰাইভেট বেংকত কেলেন টাৰ্গেট নাথাকে
কিহৰ টাৰ্গেট
একাউণ্ট একাউণ্ট তাৰপিছত তোমাৰ ইঞ্চুৰেঞ্চ লোন ক্ৰেডিট কাৰ্ড আই চি আই চি আই বেংক
আচ্ছা আচ্ছা
সেইকাৰণে মই টাস্ক কৰিবলৈ টাইম নাপাওঁ কালি মনিষে ফোন কৰি কৈছে আপুনি যদি টাক্সে নকৰে টাক্সবিলাক ৰাখি কি কৰিব আপুনি আপুনিতো এইটো ৰাখিছে যদি ইউজ কৰক ন ইউজ কৰিলে আপোনাৰ যদি কিবা এটা পাই আছে ইউজ কৰিলে কি বেয়া মই টাইমে নাপাওঁ কতনো টাইম পাবা মিটিং গোটেই দিনা গালি কা কু কাং কু শুনি পিনে আকৌ আহি ঘৰৰ ৰুমত ৰুম বহি পিনে খানা বনোৱা চব থাকে ন উ তাইে নাই আজি ফোন কৰো আ টাইম পাইছো কালি অফ আছে
হেল্ল'
কাইলৈ অক মানে মই কাইলৈ বেলেগ ডিউটি আছে আমাৰ মোৰ মানিছে এইবোৰ ডিউটি থাকে আমাৰ এই গভৰ্মেণ্ট একজাম যিমান হয় এই তোমাৰ ই কমটাৱৰ্থ হয় তাৰপিছত তোমাৰ ইপিনে নিৰিমত হয় সকেইটা ডিউটিতউ টি পৰে আমাৰ
আচ্ছা আচ্ছা
পৰে সেইকেইটা
কিহৰ ফালৰ পৰা
নেৰিমমাৰ বিতছৰ কল পৰা থাকে বিতছ্
আচ্ছা আচ্ছা
উ এইটো তোমাৰ শনিবাৰ দেওবাৰ এক্জাম পৰে এই স তাহত
কাইলে কিহৰ এক্জাম আছে
নেৰিমতে কিবা এইটো আ কি নাম জানো ক্লাষ্টাৰৰ কিবা এক্জাম আছে সেইটো তোমাৰ যোনে ধৰা জব কৰি আছে বা জবৰ লগত পঢ়িও আছে কিবা ভাল মানে ধৰা ডাঙৰ ডাঙৰ কোম্পেনী ইণ্ডাষ্ট্ৰি থাকে ন বাহিৰৰ দেশৰ গভমেণ্ট যিমান এইকেইটা এই মানে এণ্ট্ৰেন্স হয় এণ্ট্ৰেন্স এক্জাম মানে
উ আচ্ছা আচ্ছা অ আৰু ভাত পানী বনুৱা
বনালো আহি কিনে মাংস বনালো আৰু ভাত বনালো
আচ্ছা আচ্ছা অ খোৱা হোৱা নাই
নাই খাওঁতে খাওঁতে মোৰ কেইটা বাৰটা বাজে
অ কি কলা
ক'লো খাওতে খাওতে বা টুৱেলভ টুৱেল্ভ থাৰ্টি হৈ যায়
অ অ দেৰিকে খোৱা হয়
অ জল্দি খাব নোৱাৰো গোটেই দিনা ডিউটি কৰি আহি কিনে আৰু ভাগৰ লাগি যায় আৰু খাবলৈ ভোকটো মাৰি
আচ্ছা
উম দুপৰীয়া খোৱাাটো দেৰিকে হয় তোমাৰ তিনটা বাজি যায় চাৰে তিনটা বাজি যায় চাৰিটা বাজি যায় কেতিয়াবা
অ
টাইম টেবুল ঠিক নাথাকে ন আমাৰ সেইটয়ে
আচ্ছা আচ্ছা
তোমাৰ কত গুৱাহাটীতে নে ঘৰ
নাই নাই মই অৰিজিনেল গুৱাহাটীত নহয় মই গহপুৰ
অ গহপুৰ
হম
নহ নহয় এতিয়া এতিয় ক'ত এতিয়া ক'ত
এতিয়াতো মই নগাঁৱত আছো
ক'ত
নগাঁও
নগাঁও আচ্ছা নগাঁও নগাঁও এচ ড এফ চি ফাইনেন্স লিমিটেডখন চাইছে চানয়
হা
নগাঁৱত এইচ ডি এফ চি ফাইনেন্স লিমিটেড
কি হয়
গ'ল্ড লোনৰ যে যেনেকে আই এফ এল মুঠুত
চোৱা নাই মই আছা আচছা নাই নাই মই নগাৱত বহুত নতুন হয় মই মানে নগাঁও তেনেকে আহি পোৱা নাই মই নগাঁওতো নাই ৰহা অলপ আহল গুৰিিত আছে
অ
উম মানে মই এইবিলাক কথা ইমান ভালকে নাপালো মানে এইবিলাক জেগাৰ
এই কচিং লৈ আছা নেকি কি তাত
নাই নাই মই নগাঁৱত নাথাকো মই সেইটোৱে কৈ আছো যে মোৰ বহুত খেলি মেলি হৈ আছে মই গুৱাহাটীত থাকো গুৱাহাটীতে কচিং লওঁ গুৱাহাটীতে পঢ়িছো কিন্তু মই মোৰ অৰিজিনেল ঘৰ গহপুৰ আৰু যোৱা মানে জানুৱাৰী মানত মই ঘৰলে আহিলো যে অলপ দিনৰ কাৰণে গেপ ল'ম বুলি ভাবিছিলো মানে কি হয় জানাই এ পি এছ চিৰ কাৰণে মানে বহুত
উম হম বহুত পইছা অ অ
মানে অলপ মানে অ কি ক'ম যে ডিপ্ৰেশচনত পৰা নিচিনাই হৈছিলে হলক তছ মানে সেইকাৰণে ভাবিলো যে ঘৰত অলপ দিনৰ কাৰণে ৰেষ্ট লৈ যাওঁ অলপ ঘৰতে তাৰ পিছত ঘৰত আহিল বলো মই ভাবিছিলো যে যাওঁতে একে এি এ আৰু
উম।
তাৰ পিছত কি হ'ল যে ঘৰত আহিলো, ঘৰত আহি পোৱা পিছত। এইবাৰ মাৰ্চত যোনটো এ পি এছ চিৰ এ মানে হেৰি আহিছিলে। মানে তাৰ পস ট বিলাক উলাইছিলে, তেতিয়া ময় উলাই কৰিবলে গৰু। তিনদিন-চাৰিদিন মানে এনেক কে, ৰৈ-ৰৈ-ৰৈ-ৰৈ একে-ক্লাছত আধা হয় চাৰ্ভাৰ ডাউন আধা হয় চাৰ্ভাৰ ডাউন একেল লাষ্টত চব কম্পলিট কৰাৰ পিছত, মানে মোক ৰিজেণ্ট কৰি দিছে। কাৰণ মোৰ এইজটো মানে টু থাউজেন্ড টুৱেন্টি ফাইভৰ এক জানুৱাৰী মতে মই টুৱেন্টি ওৱান‌ অ-ইয়াৰ্ছ নহয়।
আচ্ছা।
ত' মানে সেইটো শুনি লৈ পেলাই আৰু বেছি বেয়া লাগি গ'ল নে। ইমান বেছি বেয়া লাগি গ'ল, যে অলপ দিন হলেগেতো, সেইটো বিচাৰিয়ে পোৱা নাছিলোঁ। এবছৰ এটা এনেই লষ্ট হৈ গ'ল।
বনাই ল'ব লাগে।
নহয়-নহয়, মানে বনাব কেনেকে। এ পি এছ চিত টুৱেণ্টি ওৱান ইয়াৰ্ছ কম্পালছৰী।
আৰু এই বাৰ্থ চাৰ্টিফিকেটত বনাই ন' মানুহে।
নহয়-নহয়, বাৰ্থ চাৰ্টিফিকেটৰ এই যে এইজ থৰি না ডাঙৰ অহ কৰি দিম। নহয় পেলাই একো
মই কৰো-মই কৰাই আছে। এইবছৰ ডাঙৰ কৰোৱা আছ
নাই-নাই। এই সেইবিলাক মানে এ চবৰে কৰে জনবিলাকৰ এইজটো মানে চাপ'ৰ্ট নকৰে। কাৰণ বহুতৰ মানে, এতিয়া আমাৰ লগ লগৰবিলাক‌ও বহুত টু থাউজেন্ড টুৱেন্টি ফাইভত জন্ম হোৱা। সিহঁতৰ মানে
টু থাউজেন্ড ফাইভ-টুৱেন্টি ফাইভত জন্ম হোৱা।
উম।
টু থাউজেন্ড টুৱেন্টি ফাইভত জন্ম হৈছে মানে এবছ
অ, টুৱেণ্টি ফাইভত বোলে, নহয় চৰি মই ল হৈ গৈছিলে। ম‌ই কৈছে যে টু থাউজেন্ড ফাইভ বুলি কৈছোঁ।
অ।
মই কৈছোঁ যে আমাৰ লগৰবিলাক কিছুমান টু থাউজেন্ড ফাইভত জন্ম হোৱা ন। ত' ফাইভত জন্ম হোৱাবিলাকৰ মানে প্ৰায় বিলাকৰে আমাৰ মেট্ৰিক দিয়া টাইমত ফিফটিন বছৰ আৰু থ্ৰী মান্থছ্ হ'ব লাগে। বহুতৰে হোৱা নাই। ত' মানে সিহঁতৰ দুহমাত তিনিমাহ বহাই দিছে। কিছুমানৰ ভৰাই দিছে। ত' মানে সে-সেইবিলাক কৰি, মোৰ এইবিলাক ভাল নালাগে। হম
এতিয়া কি কৰিবা ৰিজেক্ট হৈ গলা এতিয়া কি কৰিবা
এতিয়া আকৌ নেক্সট ইয়াৰলে
ইমান দিন কি গেপ দিবা নে পঢ়িবা
পঢ়ি আছোঁ কোচিং চলি আছে টো আমাৰ।
গুৱাহাটীত।
গুৱাহাটীত চলি আছে। অফলাইন চলি আছে অনলাইন চলি আছে ক্লাছ থাকে।
অ তুমি অনলাইন লৈ আছা?
অ আমাৰ দুটাই অপচন থাকে আমী যদি মন যায় অনলাইনও কৰিব পাৰোঁ।
নহয় নহ এইটোতো এইটোতো আমিও আমাৰো আছে। এইটো মাইন্দ্ৰাছত আমাৰো আছিলে।
উম', - উম', এতিয়া মই অনলাইন লৈ আছো।
আচ্ছা- আচ্ছা- আচ্ছা চোৱা তোমাৰ তচ হৈ গ'লছে কেইটামাৰ
উম', ঠিক আছে দিয়া।
অঁহ ', - অঁহ ', - অঁহ ', ঠিক আছে।